আ
এ অ' নমস্কাৰ কিবা সে হোৱা নাছিল মানে ফোনটো ধৰা যোৱা নাছিল।
মই ভাবিছিলো কি বা কৰিব ধৰাই নাই।
চি সেই কছো হৰি চি পৰিলো কিন্তু সেৱ নাই মানে তোমাৰ মাতটো শুনা যোৱা নাই আৰু অ', শুনিছো শুনিছো এতিয়া শুনিছো দিয়া হ'লে
বাকী বাইদেউহত গ'ল নে আছে?
অ', ভাত খাই পেলাই গল সিহঁত চাই ল গ আৰু আৰু আহ মই অলপ খালো আৰু।
অ', ৰাতি ভাত নোখোৱা নেকি?
ভাত নাখাও, ভাত খালে টোপনি নাহে।
কিয় এ? মইতো ভাত নোখোৱাকৈ ৰাতি ভাত খা খা নোৱাৰো আৰু ৰাতি ভাত নাখাওঁ আৰু।
কি ৰুটি খোৱা নেকি?
অহ, গধূলি পিঠা খালো যে।
অ', পিঠা খালাও অ', অ'। পিঠাখন কেনেকুৱা হ'ল নকলা দেখোন?
তিনিখন খাই খাই দিছোঁ পিঠা।
অঁ।
কি কলা? অ', মই আলহী, আলহী গল ৰব অ', নাখায়েই আৰু এইবোৰৰ লৰা ছোৱালীবোৰ। অ', শুনিছানে?
হা?
শুনিছানে, এই মানে আলহী গ'ল ৰবা উম, গ'ল ৰবা।
শুনিছোঁ।
আলহী গ'ল গ'ল। হল ৰবা বাকী মানে তোমালোকে মানে অসমৰ বাহিৰত কৰবাত গৈছানে? ফুৰিবলৈ, কি কল, কি কলা? নেটৱৰ্কয়ে নাই। অ', শুনিছানে? হেল্ল' শুনিছা নে? অ', শুনিছা? অ', শুনিছানে?
অ' বেয়া হৈ আছে নেটৱৰ্কটো অলপমান। এতিয়া শুনিছানে অ, শুনিছা? শুনিছানে?
তুমি শুনা নাই।
অ', দিয়া কোৱা কোৱা।
গ'ল নেকি?
অ', গ'ল গ'ল আলহী গল।
চিঞৰি আছে নেকি সি?
অ', চিঞৰি আছে, তাৰে অলপমান মনে মনে থাক ব' দি এ।
তাৰপিছত এয়া মোৰো গ'ল তোমাৰো, গ'ল এতিয়া আৰু তুমি খালা?
ভাত খোৱা নাই খাম মানে খামে ৰ'বা এতিয়া লৈ গ'ল নহয়। আমি আৰু অ, ৰাতি ধুই থওঁ ৰাতিপুৱা মানে সময় নাপাও যে মানে স্বামীৰ মানে ইফালে অফিচ থাকে আৰু ল'ৰাৰ স্কুল থাকে যে। বিদ্যালয়।
উম, উম, উম, হয় দিয়া দৌৰা দৌৰি লাগে ৰাতিপুৱা ন।
বাকী আৰু তুমি অসমৰ বাহিৰত কৰবাত গৈছা নে ফুৰিবলৈ?
অ', যোৱা নাই, যোৱা নাই, যাম বুলি ভাবিছো হে জগন্নাথ পুৰী যাম ৰবা। কেতিয়া মাতে আৰু ভগৱান ভগৱানে মাতিব লাগিব ন।
মাতিলে যাব পাৰিবা ন কিছুমানে মানে ভাবি থাকিলেও যাব নোৱাৰে।
নোৱাৰে মাতিব লাগিব তেওঁ।
মাতিব লাগিব।
ত' মানে তাৰে মানে ভোগ খিনি খাব মন যায়।
অ',
যিখিনি দিয়ে, সেইখিনি খাব মন যায় আৰু মানে পুৰী জগন্নাথ ভোগ খাব মন যায়।
অ', মানে আমি দেখি থাকো যোৱা নাই বাৰু কেতিয়াবা আৰু যাব পাৰিম ন। মানে ভাৰতৰ এটা অন্যতম মানে হিন্দু তীৰ্থস্থান বুলি কোৱা হয় ন?
হয়।
হয় আৰু ইয়াত মানে পুৰীত অৱস্থিত হয়। চাৰি ধাম তীৰ্থৰ এটা স্থান আৰু।
অ', অ', মানে আৰু এই কেনেকুৱাকে বনাইি ভাতটো যে বনাই? এটা মানে তলৰ ফালৰ পৰা, অ', ভোগটো যে বনাই একেবাৰে একদম ওপৰত চোৱা আগতে হয় ন?
অ', এইটো না গম নাপাওঁ কোৱাচোন কেনেকুৱা মই শুনা নাই বাৰু।
বহুতকেইটা একেলগে মানে কেৰাহ মানে কি পাত চৰু চৰু টাইপ আৰু। পাত্ৰ বহাই দিয়ে, একেলগে বহাই দিয়ে গোতেইখিনি বহাই দিলে মানে একেবাৰে যিটো একেবাৰে ওপৰত থাকে সেইটো সেটো প্ৰথমতে হয়, সেইটো মানে, সেইটো প্ৰথম মানে সিজে আৰু কি আচৰিত চোৱাচোন তুমি তলৰ পৰা সিজাই কিন্তু আকৌ ওপৰততো আগতে সিজে তলত তলৰটোয়ে সিজিব লাগে, মোৰ আমাৰ মতে হয়নে নহয়? একদম এইটোয়ো ভগৱান ভগৱানৰ মাহত আৰু উম, তাৰপিছত তাৰে ওপৰত মা অন্নপূৰ্ণে বনাই আৰু ভাতটো।
টো নিৰ্মাণো আৰম্ভ কৰিছিল ন? আৰু উ হয়, হয়, মূল দেৱতা ধৰা জগন্নাথ। বলভদ্ৰ আৰু সুভদ্ৰ দেৱ টা অৱস্থিতত আছে আৰু। উম
সেই নাই একদম বহুত ভাল লাগে আৰু। বোলে মানুহ বিলাকে মানুহ বিলাকে যায়, গৈ থাকে আৰু। বহুত এবাৰ গলে মানে যায় থাকিব আৰু।
ইয়াতে মানে বিখ্যয়াত উৎসৱো হয় ন ৰথ য়াত্ৰাতটো যে হয়!
অহ, ৰথযাত্ৰা ৰথযাত্ৰা হয় অহ।
লৰ্ড জগন্নাথ মানে ভগৱান জগন্নাথ বলভদ্ৰ সুভদ্ৰ মানে এ এটা শোভাযাত্ৰা ওলাই মানে ৰথযাত্ৰাটোত মানে।
অহ।
গম পোৱা নে? ডাঙৰ শোভাযাত্ৰা হয় মানে তেনে সেইটো মানে ৰথ যাত য্ৰাৰ দিনা বহুত মানুহে যায় আৰু মানে শোভাযাত্ৰা চাবলৈ যায়।
উম উম উম, গাড়ীখানা যে মানে ৰথখানত যে উঠে যায়।
অ', ৰথত যে যায় মানে তিনিওটা ভগৱানকে লৈ যায় আৰু মানে জগন্নাথক জগন্নাথ থ ভগৱানক, বলভদ্ৰ ভগৱান, সুভদ্ৰক। ভগৱান, সেনেকৈ লৈ যায় আৰু যাত্ৰা কৰে দীঘলীয়া যাত্ৰা শোভাযাত্ৰা কৰে আৰু, শুনিছো আৰু তেনেকৈ।
অহ।
মানে দেশী বিদেশৰ পৰা পৰ্যটক আহে চাবলৈ। বহুত বিশাল শোভাযাত্ৰা হয়। আৰু মন্দিৰটো বিশেষসত্বতো তুমি জানে মন্দিৰত মানে মহাপ্ৰসাদ অতি মানে পবিত্ৰ বুলি গণ্য কৰা হয় আৰু প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই গ্ৰহণ কৰে। মানে মন্দিৰৰ প্ৰসাদ ভাগ। কিমান হাজাৰ হাজাৰ মানুহ হৈ চাবাচুন তুমি ন? সদায় মানে কিমান দূৰ দূৰণিৰ পৰা আহে মানুহবোৰ। মানে জগন্নাথ অ', জগন্নাথ পুুৰীত আহিলে মানুহ কয় আৰু ন? পবিত্ৰ হয় আৰু পাপ বোৰ ধুই নিয়ে বুলি কয় ন। পাপবোৰ ধুই নিয়ে বুলি কয় আৰু।
অ', গা ধোৱে সেনেকুৱা আৰু আৰু যে একদম ওপৰত যে পতকাখান আছে যে? এ এ এ মানে কি পতকা খান যে দিয়েফালে
উম, হয় দিয়া, অ', মই লৈছো।
এ মূল দুৱাৰ দুৱাৰখনৰ মোৰ লৰাখন যদি এদিন যদি কা টটখন নচলাই গটেই মোৰ দুৱাৰখন মানে বাৰ বছৰৰ কাৰণে বন্ধ হৈ যাব বলে
কিয় হয় নেকি মই আজি শুনিলো।
অ সদায় নিজে বন্ধো হৈ থাকে নহয় যোৱা নাই যাব বুলি কৈছ যদি ওপৰৰ
মানে কি পতকা খন মানে সেই মানে সদায় সলাই থাকিব লাগে নেকি?
সদায় কিছু অ', মানে সেইটো কিছুমান মানুহ আছে আৰু সিহঁতৰে মানে মানে
উম, সলাই মানে কি ৰং মানে ৰং টো সলাই দিয়ে নেকি পতকা ৰংটো সলনি হৈ যায়?
হেল্ল?
ৰঙটো সলনি হৈ থাকে মানে।
নহয় নহয় ৰংটো সলনি, পতকা খন সলাই দিয়ে, মানে বেলেগ সন্দেহি কৰি নাম কালিৰ খ আজি নমাই আনিব
ৰঙা ৰঙৰ নেকি মানে নে গেৰুৱা গেৰুৱা ৰঙত চাগে ন তেনেকুৱা ৰঙৰ নেকি
গতিকে সিইতোয়ে ৰঙা ৰঙাও দিয়ে কেতিয়াবা গেৰুবা ৰঙও দিয়ে
উ আৰু মানে ওচৰৰ স্থান বোৰ কিছুমান চাবলগীয়া আছে ন মানে এ পৰি বুলি কৈ যে আৰু গুন্দি এ আৰু এটা মন্দিৰ আছে তেওঁৰ পুৰি মানে জতে জগন্নাথ মন্দিৰ নৰকাষতে গুডিচা টেম্পল বুলি কয় মন্দীচা মন্দিৰ কনাকচা কনাক মন্দিৰ কনাকচা টেম্পল বুলি কৈ দিয়া শুনিছোঁ আৰু
অ নাই শুনা নাই শুনা
জগন্নাথ পুৰী মানে আধ্যয়াত্মিকতা ইতিহাস আৰু সংস্কৃ তি মানে অন্যান্য মিল মিলনস্থলী হয় আৰু যলৈ বছৰি লাখ লাখ ভক্তৰ পৰ্য তকবোৰ আহে ন কিমান হাজাৰ হাজাৰ পৰ্যটক আহে ন আৰু তেনেকুৱা আমাক কামাখ্যাত আহে ন বাহিৰৰ মানুহবোৰে আমাৰ গুৱাহাটী নীলাচল পাৰ অৱস্থিত কামাখ্যা মাৰ মন্দিৰ দৰ্শন কৰিবলৈ আহে
স দিয়া মোক আকৌ আমাৰ আমি ইয়াতে হৈ পেলাই দৰ্শন হব পাৰা নাই
উ উ তাকেইতো কামাখ্যা অহা নাই ন তুমি মানে উ মাৰ মেইন দুৱাৰত যোৱা নাই ন
নাই, নাই, নাই মেন কত গৈ পাবা আৰু চিমান খ নাই।
উম কিমান লাইন হয় ন মানুহ মানে লাইন তুমি, তুমি গ'লে মানে কিমান লাইন পাতি যাব লাগে ন? সদায় কিমান পৰ্যটক আহে বিদেশৰ মানুহ বহুত আহে। আৰু মানে যেনেকৈ জনপ্ৰিয় তাৰকা বোৰো আহে যেনেকৈ যে তোমাৰ ক্ৰিকেটৰ ভাৰতীয় ক্ৰিকেটৰ ক্ৰিকেট দলৰ যে অধিনায়ক ৰোহিত শৰ্মা আহিছিলে। কম পাইছিলানে?
অ অ।
ৰোহিত শৰ্মা তিলক বৰৰ্মা আহ। আৰু চিনেমা জগতৰ তাৰকাবোৰো আহে ন? এনেকুৱা আৰু তেনেকুৱা ভাল লাগে ভাল ভৰে।
এইয়াপ চ আমাৰ যাব পাৰ আৰুব লছিলি।
কি কলা।
কেতিয়াবা যাব পাৰ ভগৱানে মাতিব লাগিব নহয়।
মাতিব লাগিব আৰু সেই মানে কি উম বাহিৰত যে চিনেমা জগত যেনে শিল্পা শত্ৰী বুলি কয় যে তেওঁ আহিছিল ন।
উ!
দেখিছে নে?
হা হা।
শিল্প চুতী বুলি কৈছে ভাল মানে চিনেমা জগতৰ তাৰ লগত। তেওঁ আহিছিল। এনেকুৱা আৰু
বহুত ভাল লাগে নব।
তাৰ মানে কয় মা কামাখ্যা দৰ্শন পালে মানে পুণ্য আৰু জীৱনতটো ন। তেনেুৱা ভাবে আৰু
যাওঁ প যাওঁ কাম যাম বুলি ভাবি থাকো যাৱই নাপাও।
কি কলা?
যামাম আজ ন পজা্ত ন।
অ সেইটোৱেই
যাম বুলি ভাবিছিলোঁ।
উম এইবাৰো অমুৰবাচী শেষে হ'ল ন? অ অহা বছৰ আৰু আহিব মানুহ এনেওতো অম্বো গুছে বুলি কৈ কথা নাই বাৰু এনেও যাব পাৰি সেইদি সেইকেইদিনতো যাব নোৱাৰাই তুমি? উ উম লৰা ছোৱাল লৈ যাব নোৱাৰা এইকেইদিন কিমান মানুহ হয়। ভক্তৰ কিমান সমাগম হয় সনেুৱা উম। সেইটোৱে আৰু
আ বাকি একদম বাবু শুলে?
অ আছে আছে শুৱা নাই শুব আৰু মানে ভাল লাগে আৰু এইবাৰ কথাও এইবোৰ কথা পাতি ভাল লাগে ন মা মন্দিৰৰ
এই আৰু মান ভগৱানক ভাল ভগৱানৰ সেই কথা পাতি ভালে লাগে আৰু হয়নে?
কি ক'লা?
ভগৱানৰ কথা পাতি ভালে লাগে।
ভাল লাগে ভাল লাগে আৰু কিমান আছে ন আমাৰ অসমতে কিমান মন্দিৰ আছে ন তোমালোকৰ শুৱালকছুটো আছে ন? বহুত মন্দিৰ আছে গুৱাহাটীৰ ফালে ধৰা। কিমান ডাঙৰ ডাঙৰ শিৱ মন্দিৰবোৰ। শিৱ মন্দিৰ আছে।
অ শিৱ মন্দিৰ আছে আৰু অঁ দৌলগোবিন্দ আছে
অ দৌলগোবিন্দ আছে উম
উ অ সময় লৈ পেলাই যাব লাগে ন
অ সেইটোৱে আৰু সেইটোৱে আৰু যে সেইবোৰ আৰু এটা মন্দিৰ আছিল যে এ ইফালে বহুত মানুহ মানে আহে আৰু আমাৰ গুৱাহাটীৰ ফালে দিয়াচোন এ শিৱ মন্দিৰ এটা যে আছিলে মই পাহৰিলো বাৰু নামটো
উ আছে
আছিল আৰু বাট আহিব পন্দিত ডাঙৰ আৰু তোমালোকৰ